অ কি।
অ এই আছো দে তোৰ ভাল।
অ আছো আৰু মোৰ।
উম মই অকমান মানে বহিছো আৰু আজৰি বিজৰি হলও। হৈ পেলাই বোলে অকমান এনে। অণ বহোঁ। ভাগৰ লাগি গৈছে কাম চাম। কৰি।
উম উম মই সকাৰণে কৰিছিলো তহঁত। তয় যে কাজিৰঙা ফুৰিবলৈ গৈছিলি। তাত কেনেকুৱা থকা সুবিধাবোৰ অলপ জনাবি নেকি!
অ তহঁতে যাবি নেকি?
অ যোৱা প্লেন এটা আছে মানে।
অ আমি গৈছিলো মানে আমি লজাত। এ তাত আছিলোঁ। এ। চাৰিটা ৰুমহে থাকে মানে আছে ৰুম মানে লজটো সৰু আৰু। চাৰিটা ৰুমৰ কিন্তু। লছটো খুব চাফা আছিলে। লষ্ট। মানে হোম ষ্টে যে সেই তেনেকুৱা। চাৰিটাহে ৰুম হোমষ্টেটোত। অ মানে আৰু।
কিমান দূৰত আছিলে কাজিৰঙা মেইন।
সেইবা বেছি দূৰ নহয়। হহ বেছি দূৰ নহয় অকণমান দূৰ। উম তোক মা বা। আৰু এই পঠাই দিম বাৰু হেৰিবিলাক ফটো চটোবিলাক গম পাবি। এ খোৱা। খোৱাাতটো হে মানে সেইটো নিজে বনাই খাব নোৱাৰি কিছুমান হোম। নিজে বনাই খাব পাৰি যে। এইটোত মানে নু। আৰে তেওঁলোকৰ নিজা কুক আছে আমি যি খাওঁ আগ ধৰি মানে জনাব আগদিনাখনেই জনাব লাগে মানে সেইনাখন তেওঁলোকে বজাৰ সমাৰ কৰিব কৰি পেলাই মানে হেৰি কৰিবহি আৰু মানে বনাই কৰি দিব আৰু কি খাওঁ সেই হিচাপত
অ আৰু তাহাঁতি যি চাফাৰী এইবিলাক এলিফ চাফাৰি প্ৰভাইত কৰে নে
তাহাঁতেই দিব যদি আমি আমি কৈ থ'ব লাগিব কাৰণ মানে টাইমবিলাক আগতীয়া আছে নহয় কিছুমান ৰাতিপুৱা চাই যায় কিছুমান দুপৰীয়া যায় কিছুমান আবেলি যায় চাফাৰী সেইকাৰণে
মানে প্ৰি অপচনটো আৰু আছে ন
আমি হেৰি মানে যেতিয়াই বুক কৰিম হোম ষ্টেটো তেতিয়াই আমি কোন দিনাখন যাম সেইদিনাখন আ বুকিং তেতিয়াই কৰি থ'ব লাগে
অহ অহ
কিছুমানে গৈ পেলাইও কৰে আমি ধৰা দুদিনক কাৰণে গৈছিলোঁতো গতিকে সেই এদিন আগতে মানে ডিচাইড কৰি থৈছিলোঁ আৰু গোটেইখিনিয়ে যে এইদিনাখন আমি থাকিমগে পিছদিনাখনেই চাফাৰীত যাম ত সেইকাণে আমি আগতীয়াকে বুক বুকিং কৰিছিলোঁ
গোটেইকেইটা ৰেঞ্জ কভাৰ কৰাইনে নে এটা দুটা কৰায়
নহয় মানে দুটা ৰেঞ্জ আছে এটা অ মানে দু দুটা ৰেঞ্জলৈকে যাম বুলি ক'লে যাব পাৰি কিন্তু এটা ডাঙৰ এৰিয়াটো যোনটো কঁহৰা ৰেঞ্জ সেইফালে নহয় কঁহৰা ৰেঞ্জ নহয় কিবা নামটো পাহৰি থাকি লো বংগলৈ কিবা আন ন হব ৰ কিবা নামটো বাগৰি ৰেঞ্জ মানে অলপ ডাঙৰ হয় নে কি বুলি ক'লে সেইফালেহে নিলে মই যাব নোৱাৰিলো মানে বাক বাচ্ছা থকাৰ কাৰণে যাব নিদিলে এ কিন্তু মানে মানে বাকীখিনি গ'ল আৰু পৰিয়ালৰ মানুহ গোটেইখিনি উ গৈ মেলিহঁ তেওঁলোকে চাই কৰি আহিলে
অঁ তাকে আমিও যাম বুলি ভাবিছো মানে সেইকাৰণে
অঁ মানে পৰিয়াল যাব মানে লগৰ খিনিৰ লগত যাবা
লগৰ খিনিৰ লগতে যাম বুলি ভাবিছো পাঁচজন মান
আহঁ অঁ অঁ তেতিয়াহলে পাৰি দুজন দুজনকৈ যদি এটা ৰুমত থাকে দুটা ৰুম বা তিনটা ৰুম তেনেকৈ আৰু এক্সট্ৰা মেট্ৰেছো আছে যদি ক এক্সট্ৰাকৈ লাগে বিচনাখনৰ তলতে মানে থাকেই ফিটিং হৈ পেলাই মানে টানি আনিলেই হ'ল বেট ক কাৰ নিচিনা তেওঁলোকক ক'লে সেইটো এক্স্ৰাটা আৰু জটা ল'ব আৰু
উম উম
কিন্তু মানে সেইখিনিও সুবিধা আছে মুঠৰ ওপৰত মানে গোটেই সেই খিনি ভালে লাগিলে খালি খোৱাটোহে মানে আৰু চবেই মানে চব আইটেমতটো তেওঁলোকে মানে বনাব নোৱাৰে
অঁ
সেইটোৱেই আৰু খোৱা বোৱাও মানে নালাগে নালাগে নালাগে মানে আমি কি খাওঁ মেনুত তটো আগদিনাখন মানে দিব লাগে পিছনাখনৰ কাৰণে আৰু দুপৰীয়াটো যদি খাওঁ দুপৰীয়াতটো দিব ৰাতি টো খালে ৰাতি দিব ব্ৰেকফাষ্ট টো তেওঁলোকৰ ফালৰ পৰাই দিয়ে
অ অ কমপ্লিমেণ্টাৰী মানে
অঁ সেইটো কমপ্লিমেণ্টেৰী টাইপ মানে তেওঁলোকৰ ফালৰ পৰা দিয়ে ন দহটা আগতে যদি খাওঁ তেতিয়াহ'লে মানে সেইটো ফ্ৰী আৰু দহটাৰ পিছত খালে সেইটো পে' কৰিব লাগিব
অ অ কেইদিনৰ কাৰণে গৈছিলি তহঁতি
আমি দু তিনিদিনৰ কাৰণে গৈছিলোঁ দু ৰাতি থাকি শিকিলোঁ পিছদিনাখন মানে অলপ ঘূৰি পাাকি চাই কৰি আৰু অকণমান আগলৈও গ'লো হেৰিফালে গৰম পানী ও চাবলৈ গ'লোঁ এইফালে চাই কৰি পেলাই আমি আৰু আহি পাওঁতে ৰাতি ৰাতি নটামান বাজি ঘৰ আহি পাওঁতে
উম উম গৰম পানীত মানে সেইফালেদি যাব পাৰি ন
অ নুমলীগড় হয় এনেকে ভিতৰত ভিতৰতে যাব পাৰেি অলপ দৌৰ হয় আৰু দৈত তিনি ঘণ্টা মানে লাগে তাৰ পৰা দুঘন্টা মানহে লাগে অ ধুনীয়া ধুনীয়া খুব ধুনীয়া সেইটো মানে একদম মানে হেৰি দ আৰু এই দুফালে দুটা পাহাৰ জংঘলৰ মাজত আছেতো মানে অ মানে নিজান পৰিৱেশটো আৰু
অ পুৰা গৰম পানী আহি থাকে স আৰু
অ সিমানো গৰম নহয় যিমান মানে অ কয় মাজত মাজলে গৰম আছে কিন্তু মাজত যাব নোৱাৰি যে সেইয়ে মানে সেই পুখুৰীতো নিচিনাকে এনেকে চাৰিওফালে পাৰ বান্ধি থোৱা আছে তো উটো এই ষ্টেপ আছে ষ্টেপত মানে এনেককা বহি ভৰিখন দিব পাৰি আৰু কোনোবা এটা চাইডে গৰম বেছি কোনোবা এটা চাইডে মানে ঠাণ্ডা আৰু পাতল
উম উম বুজিছো
উম
তাকে অলপ কেইদিনমান লৈ পেলাই গ'লে ভাল হয় গোটেই কেইটা জেগা চাবলে এতিয়া এদিন দুদিনত নহয়গে
নহয় দে আৰু কিবা কিবি ধঢেৰ জেগা আছে আৰু এনেকৈ জলপ্ৰপাতো আছিল কোনোবা এটা জেগাত আমি এতিয়া যাব নোৱাৰোঁ কাৰণে মানে একেদিনাখনে নহয় ন আৰু এদিন মানে কৰ'বাত থাক শিকিলে আমি কৰিব পাৰিলোঁ হয় কিন্তু মানে সেইটো ভবা নহ'ল সেই টো মানে আমি তাত গৈহে সেই কথাখিনি গম পালোঁ সেইকাৰণে মানে সেইদিনাশুনে চব চালোঁ আৰু
অ আৰু এলিফেণ্ট চাফাৰী কৰা হৈছিল নেকি নাই
নাই নাই নাই সেইটো নল'লে কোনেও
অ অ সেইটো লবলৈ চাগে সোনকালে উঠিব লাগে ৰাতিপুৱাই
অ অ সেইটো বোলে কিবা চাৰি নে কেইটা বুলি কলে টাইমটো ঠাণ্ডা দিনত তেনেকুৱা চাই পাঁচটানে ছটাৰ ভিতৰতে কৰিব লাগে হ'বলৈ
সেইটো কৰিলে বাঘ চাগ দেখা যোৱা যায় চাগে ন
অ যায় বোলে ওচৰ দিন যে ভিতৰৰ দিন ন জংঘলৰ ভিতৰত এতিয়া হাৰী জীপত গ'লে মানে এ ৰাস্তাটোদিহে যাব যিটো ৰাস্তা আছে মানে এই হাতীৰটোত উঠি পিঠিত উঠিলে মানে সিপিন সিপিনকৈ মানে ভিতৰ ভিতৰ লৈ যাব টো কিন্তু সেই ভয়তে কোনো লাগিব এতিয়া কিছুমানে ধৰ যায় মানে যা বুলিলে ভয়তোতো আছে সে নগ'ল আৰু সেই সন্ধিয়া হ'লে বাহিৰতে মানে সেই জুই হেৰি কৰি পেলাই সিহঁতে ধৰি দিয়ে আৰু জুইটো এ দুঘন্টা দু ঘন্তা। কিমান টকা বুলি কৈছিলে, পাহৰিলোঁ দাম দামটো। তেনেকে মানে, ঘণ্টাত হিচাপত পইচাটো লয় আৰু। উম। সে, যিমান সময় বিচাৰে, সিমান সময় জুইতে বহি, মানে জুইৰ ওচৰতে বহি থাকিব পাৰি, জুই ফুৰাই।
অ হয়।
তাতে মানে অ, নহয় আৰু ঠাণ্ডা দিনত সেইখিনি মানে সুবিধা আছে আৰু।
আহ ঠাণ্ডা দিনত গ'লে ভালো লাগে। এতিয়া গৰম এনে অলপ দিগদাৰ এটা হয় বাৰু।
উম, সেইটোৱে গৰম আহিছেও নহয়। হ'লেও মানে উম, বাক কি বেলেগ, বেলেগ সুবিধা পোৱা যাব কিবা, কিবি। হা, আৰু বজাৰ আছে, অৰ্কিড গাদেন গাৰ্ডেন এখন আছে যে। সেইখনতো মানে বহুত ধুনীয়া, সেইখিনোটো
উম, এতিয়া আচলতে অলপ হেৰি জোগাতো যাব পাৰি, এনেকুৱা জুৰি চুৰি থাকা। ৱাটাৰ ফল থাকে। ৱাটাৰ ফল থকা, জুৰি থকা তেনেকুৱা। এনেকুৱা জেগাতে যাব লাগে, আচলতে গৰম দিন।
সেইফালে আছে বোলে, এ সেইখিনিত নহয় কাজিৰঙা। অলপ আগলে আছে। সেইটো মানে লোকেচনটো মোৰ মনত নাই মানে। অলপ মানে, তই যদি অকণ বিচাৰৰ মানে মোবাইলতে খুচৰ গুগলত চাওঁ তেতিয়া মানে পাবি আৰু।
উম উম ভিতৰো আৰু অলপ উম উম
দূৰ হয় আৰু অলপ এঘন্টা, দুঘন্টা, ডৰ ঘন্টামান, যাব লাগিব।
উম, উম, উম।
তেনেকে আছে বোলে আৰু জলপ্ৰপাতো আছে, কিবা এনেকুৱা আৰু চাব পাৰা। উ মানে, এসপ্তাহ তাহ কাৰণে যদি কোনোবা যাওঁ বুলি ভাবে এসপ্তাহ বা পাঁচ চাৰি দিনৰ কাৰণেও মোৰ ভাল আৰু অলপ মানে ঘূৰি-পাকি ভাল ভাল জেগা আছে চাবলগীয়া।
উম ভালকে প্লেন কৰি গ'লে ভাল হয় আৰু।
আমাৰ অস অসমতে ইমান ধুনীয়া ধুনীয়া জেগা আছে, উম অ সেইয়াই তাকেটো। আৰু তহঁতেও কৰ'বাত গৈছিলি নহয় কিবা সাগৰৰ পাৰৰ নিচিনা লাগিছিল ক'ত গৈছিলি?
সাগৰৰ পাৰৰ নিচিনা মানে সেইটো চানগা গৈছিলো।
কোনোবা এটা বেলেগ এটা জেগা আছিলে উমৰাং চু আছিলে নেকি?
অ উমৰাংচু আছিলে অ লেক আছিলে অ।
অ লেক আছিলে ন ইমান ধুনীয়া লাগিছিলে ফটোবিলাক দেখিছিলো অ।
পানী টো
তাতে মানে হেৰিও আছে ন এই ব'টিঙৰ বা নাও এনেকৈ?
অ জেট স্কাই বুলি যে কয় এই মটৰত চলা জেট কিখন যে ব'ত কিখন সেইকিখন কৰিব পাৰি গোটেই লেক ঘূৰাই দিয়ে ভাল লাগে সেইটো।
অহ কিমান মানে সেইবিলাক হেৰি মানে তাতে থাকিব থাকা-খোৱাৰ মানে ব্যৱস্থা আছে ন?
থাকা -খোৱা থ থকাৰ ব্যৱস্থা নাই এনেই খোৱাৰ ব্যৱস্থা আছে বাৰু।
অ অ অ মানে আমি তাত যদি যাওঁ মানে তাতে নিজে হোটেল চোটেল বা এনেই লজ-চজ বুকিং কৰি লৈ পেলাই সেইটো চাবলৈ যাব লাগিব ন?
অ কিন্তু মানে য'ত আছে হোটেল তাৰ পৰা অলপ মানে চাইডটো দূৰ আছে।
আচ্ছা আচ্ছা অ।
বাৰ পোন্ধৰ কিলোমিটাৰ মান হ'ব কিন্তু মানে যদি সোনকালে ওলোৱা যায় ৰাতিপুৱা তেতিয়া দিন টো লৈ পেলাই চাই কৰি গুচি আহিব। পাৰি আৰু। তাত থাকি মানে ইমান হেৰি নাই আৰু।
বুজিছো সেই সেই মানে হেৰিটোৱে চোৱাটোৱে মানে আমোদ।
উম অ সেইটোে সোনকালেও লাব লাগিব তেয়া
ঠিকে আছে বাৰু ঠিক আছে বাৰু দে বাৰু ভাল লাগিলে ফোন কৰিলি অ অঁ ঠছে অঁ